অ শুনিছা?
অ শুনিছো। তুমি শুনিছা?
অহ, মও শুনিছো কি কৰি আছা?
এনে আছিলো এনে ইউটিউব চাই আছিলো তুমি?
মই এনে তোমাৰ -তোমাৰ ইউটিউবতে চর্টচে চাই আছিলোঁ।
অ মানে আজিকালি ইউটিউবতো থাকে। একে ন ইউটিউব টো মানে মানে তোক চব বস্তুতে ইউজ হৈ যায় যে ত ইউটিউবটো লাগে মানে।
সেইটোয়ে মই জানা অলপ আগত ভাত খাইছিলো ন মানে ভাত খাওঁতে মানে খালি ভাত খাব মনে নাযায়। তো চাই কিবা কিবা ভিডিঅ বিলাক ইন্টাৰটেইনমেন্টৰ ভিডিঅ বিলাক যে হয় সেইখিনি চাইয়ে মই তোমাৰ ইউটিউব।
অ সেইটো থাকে আৰু মোৰ ভাইটিও মানে ইউটিউবৰ পৰা পৰে পঢ়ি থাকে আৰু মোৰ ভন্টি দুইজনী আছে সি মানে ক্লাছ টেন দিব এইবাৰ ত' সিও মানে ইউটিউবৰ পৰাই পঢ়ি থাকে ত মানে ইউটিউব তটো মানে বহুত ভাল এটা প্লেটফৰ্ম হৈ গৈছে আৰু মানে চবে পঢ়িব পাৰিছে পঢ়ি পঢ়া শুনা ভালকে কৰিব পাৰিছে। আৰু মানে যি বিচাৰে সেইটো পাই যায় ন ইউটিউবতো ভাল আছে।
সেইটোয়েইটো তোমাৰ ইউটিউবতো বহুত ভাল বস্তুটো মানে, তাত তুমি পঢ়াও কৰিব পাৰা, তাৰ পিছত এণ্টাৰটেইনমেন্টৰ কাৰাণও কৰিব পাৰা আকৌ তুমি পইচাৰ কাৰণে কিবা ভিডিঅ এৰিবও পাৰা ন' মানুহে চালে যিমান ভীউচ আহিব তিমান টকা পাবা।
অহ - অহ মানে ইউটিউবৰ ব্লোগাৰ্চ বোৰ সিহঁতৰ মানে যিমান ভিউজ আহে সিমান মানে সিহঁতে পইচা পাই ইউটিউবটো মানে এতিয়া কনটেন ক্ৰিয়েটাৰ যোনবোৰ আছে সিহঁতৰ কাৰণে মানে বহুত ভাল হৈছে ন' সিহঁতে পইচা কামাব পাৰে তাৰ পৰা ইউটিউবটো মানে তুমি এতিয়া কিবা এটা ভিডিঅ' এৰা তাত বহুত ভিউজ আহে ত' তুমি তাৰ পৰা পইচা পাবাই পাবা আৰু এনেকে পইচা
বিলাকত মানে যি ভাল লাগে ন' সেইবিলাক কন্টেন্ট এৰিব লাগিব যেনেকে কোমবা- কোমবা আছে ন' ট্ৰেভেল ব্লগ ব্লগাৰ হিন্তে ট্ৰেভেলৰ ভিডিঅ' দিয়ে
অহ, সেইটোয়ে কন্টেন্ট মানে যোনে কি জি- জি কন্টেন্ট বনাই আৰু ত' সিহঁতৰ কন্টেন্টক ভিতৰে মানে যি প'ষ্ট কৰে মানুহবোৰ যিমান ভাল পায় সিহঁতে লাইক যিমান আহে যিমান ভিউজ আহে
সেইটোয়ে ন' এনেকে ভিডিঅ' বিলাক এৰিব মোৰো মন আছে মানে মই কিহৰ ভিডিঅ এৰো ইনে তুমি মোক ক'ব পাৰিবা নেকি?
অহ -অহ তুমিতো মানে এতিয়া ঘূৰি পুৰা ন' ত ' তুমি ট্ৰেভেল ব্লগছ বোৰ দিব পাৰা মানে ব্লগছ বোৰ বহুত চলে হা তুমি যদি ব্লগচ এতিয়া বহুত চলিব আৰু ট্ৰেভেল ব্লগ দিলো মানুহে আৰু চাব। কিয় কাৰণে তোমাৰ অ', ব্লগছত মানে গম পাব মানুহে ক'ত কি কেনেকে আছে তুমি ঘুৰি থাকা ন' তো মানে তেতিয়া তুমাৰ ব্রেণ্ডবোৰৰ পৰা তুমি কলেব পাবা আৰু মানে ঘুৰি থাকা নতুন -নতুন জাগা দেখওুৱা মানুহ বোৰে সেইবোৰ চাই ভাল পাব মানুহ মানুহবোৰো ঘুৰিব যাব ত' মানে এতিয়া মানুহ বোৰ এন্টৰ ট্ৰেইন হ'ব নতুন -নতুন জাগা দেখিলে ত'মানে তুমি এইটো ট্ৰেভেল ব্লগচটো এৰি ভাল
অহ, সেইটোয়ে মই ভাবি আছো মানে ট্ৰেভেলৰ এৰো ন', মানে মই কোনবা- কোনবা জেগাত যাও মানে যোনবিলাক মানে হিডেন জেম বিলাক থাকে ন'মানুহে তাত নাযায় মই সেইবিলাকো জাগাত যাওঁ আৰু মানে সেইবিলাক এক্স প্লৰ কৰো যে সেইখিনি মানে আমি ভিডিঅত দিব পাৰো ন'তেতিয়া মান বেলেগেও চাব আহি তাত ইনজয় কৰিব পাৰিব জেগাতোত।
অহ - অহ এতিয়া ইউটোবত ত' মানে এনে ফ্ৰী লাৰ্ণিং হৈ গৈছে এতিয়া বহুত সবা টিউটৰিয়েল থে কৰ্চ থাকে আৰু লেকচাৰ্চ বোৰো থাকে ত সেইটো ভাল মানে। এতিয়া ফ্ৰীতে তুমি যদি পঢ়িব পাৰিছা আৰু এতিয়া যোন গৰীব মানুহঁতে যোনে পঢ়িব নোৱাৰিল হক। ইউটোবৰ পৰা পুৰা যদি পঢ়িব পাইছে ভালকে পঢ়ি শুৰি নি একজাম। জাম দিছে টো ভালে হয় সেইটো।
সেইটোয়েটো আৰু তোমাৰ ইউটিউবত জানা এড বিলাকৰ যে দিয়ে এড বিলাক
অ', অ', - অ', যোনবোৰ এড বোৰ আহে সেইবোৰো পইচা দিয়ে বাৰু
সেইটোৱেইটো মানে ভালো হয় ইউটিউবটো এটা বহুত ভাল প্লেটফৰ্ম আৰু এইটো মানে দিন বা দিন মানে গ্ৰয়ে হৈ গৈ আছে জানা এইটো মানে কমত যোৱা নাই
অহ -অহ -অহ সেইটোয়ে মানে এতিয়া তোমাৰ মানে ইউটিউবটো মানে স্কিল ডেভলপমেণ্টৰ কাৰণেও ভাল এতিয়া তাত এতিয়া বহুত বেলেগ -বেলেগ শিকাই কডিং, কুকিং তাৰ পিছত নে তোমাৰ মানে যি শিকিব মন আছে আৰু আজিকালি তো বহুতবোৰে ইউটিউবৰ পৰাই চাই শিকে তো
সেইটোয়টো ন' ইউটিউবত মানে বহুত বিলাক বস্তু আছে আৰু তুমি এনে এণ্টাৰটেইমেণ্টৰ কি ফানী ভিডিঅ' চোৱা নে বাৰু?
অহ, মানে ইউটিউবতে মানে আৰু চলি থাকে ইউটিউব শট গৈ ইউটিউব ব্লগচ বোৰ এতিয়া তোমাৰ মানে তুম যি তোমাৰতো এতিয়া গোতেই গ্ল'বেল কন্টেন্টে থাকে ন' তাত এতিয়া তুমি যি বিচাৰা সেইটো পাৰটো সেইটোতো ভাল আৰু চবেচে। ভাল কথা সেইটো ফ্ৰী হয় ইউটিউবটো মানে ফ্ৰী হয় ন। ত ইউটোবটো ফ্ৰি হয় তো মানে তাত। একো পইচা দিব নালাগে এৰ্ড অলপ আহে কিন্তু এৰ্ড কেইটা চাই ল'ব পাৰি আৰু।
সেইটোয়ে ন এইটো কিমান সেইটোয়ে কিমানো আহে। তাৰ মানে আৰু পোন্ধৰ নহলে দহ মিনিটৰ অ ছৰি দছ চেক।
চেকেণ্ডৰ অ অ সেইটোয়ে এতিয়া তুমি কিবা যদি নাজানা এতিয়া। কিবা নাজানিলেও কেৰিয়াৰ কাৰণেও যদি কিবা জানিব বিচাৰে। উটোবত তুমি চাৰ্চ কৰিলে পায় যোৱাটো ইউটোবটো মানে চব মানে। লাৰ্ণিং কাৰণে ভাল যি শিকা যি বিচাৰা যি।
সেইটোৱে বাকী মোৰ মাজতে মানে। ট্ৰেডিং কৰিব বিাৰিছিলো ন মানে ট্ৰেডিংটো শিকিবাব বিচাৰিছিলো। তেতিয়া মই ইউটোবত চাৰ্চ মাৰিলো মানে বহুত খিনি আহিলে জান মানে ইউটোবত মান এটা দুটা ভিডিঅ নাপাব মানে। বহুত বিলাক কন্টেন্ট আহে আৰু মানে বহুত মানুহে বনাই ন। কোনটো চাওঁ এতিয়া মানে কনফিউজ হৈ যাওঁ মানে কাৰটো চাওঁ কি কৰো।
অ ৰেগুলাৰ অ মানে গ্ল'বেল গ্ল'বেলি পুৰা আছে। সেই কাৰণে ইউটোবৰ এতিয়া তুমি মানে নিউজৰ পৰা আপডেত। পায়ে যোৱা মানে তুমি যদি অ নিউজ চেনেল নোচোৱা ত ইউটোবত মানে এনে ভিডিঅ বোৰ। পায়ে যোৱা গম। পাই যোৱা ক'ত কি হৈ আছে কি ঘটনা হৈছে ত। মানে এইটো চবৰ কাৰণে। ভাল কিন্তু মানে ইউটোবত এতিয়া চব থাকে চব বস্তু থাকে ন ভাল বস্তু থাকে বেয়া বস্তু থাকে। এ সৰু পোৱালীক দিলে মানে প্ৰব্লেম হৈ যায় আৰু সিহঁতে বুজি নাপায়।
সেইটো আৰু মান দুটা টাপৰ আছে ন এ। টা মানে ডাঙৰ মানুহৰ কাৰণে যোনবিলাক এইটিন প্লাছ আৰু এটা ইউটোব আছে মানে অনলি ফৰ কিডছ মানে। ন হিৰ মানে কাৰ্টন আহে সেইবিলাক আৰু সেই সেইটো ভাল কৰিছে দেই ইউটিউবে দুটা দুটা ওলাই।
অ অ অ দুটা ওলাইছে ন এইটো সৰু পালি গালে মানে সেইটো ঠিকেই কৰিছে আৰু ন। নহলে সৰু পোৱালী বোৰ এতিয়া চব বস্তু চাব নালাগে ন সিহঁতে বুজি নাপায়। তেতিয়া কি চাব সিহঁতে ইউটিউবতো চব বস্তু থাকে।
সেইটোয়তো ন ভাল বেয়া চব ভিডিঅ' থাকে মানে চাই চিতি। চাবও লাগে আৰু ন আৰু এইবিলাক পোৱালি মানুহ ন পোৱালি মানুহ আকৌ বেয়া শিকিবও নালাগে এতিয়া সিহতে ডাঙৰ হৈ আহিছে এতিয়া ভাল বস্তু শিকিব লাগিব ন সিহঁতক।
সেইয়াই মানে এতিয়া ভাল বস্তু শিকিলে এতিয়া ভালেই সিহঁতৰ স্কিল ডেভেলপ হ'ব ন এতিয়া। ভাল বস্তু থাকিব কিবা ক্ৰিয়েটিভ যদি চাই আজিকালিটো বহুত ডি আই ৱাই কিবা কিবি আহে। আৰ্ট ডিজাইন সেইবোৰো থাকে ত' সৰু পোৱালি কাৰানে ভাল সিহঁতে যদি। ত ভালকে কৰিব বিচাৰে।
সেইটোয়েইটো মই জানা আগতে সৰুতে মানে ড্ৰয়িং কৰিবলৈ বহুত বিচাৰিছিলো হা মানে মোৰ বহুত মন আছিল। ছিলে ড্ৰয়িং কৰিবলে। ঠিক আছে, তাৰপিছত মই মানে ভিডিঅ' বিলাক চালো মানে কেনেকে ড্ৰয়িং কৰে। কি কৰে মানে সেইবিলাক মানে মই তোমাৰ ইউটিউবৰ পৰাই শিকিলো জানা ড্ৰয়িং কৰা।
অ বা মানে ভাল নহ এতিয়া তুমি যি বস্তু শিক শিকিব বিচাৰা সেইটো যদি পাই যোৱা আৰু এতিয়া তুমি যদি কৰ'বাত অকলে যোৱা আৰু তুমি যদি কিবা বনাব নাজানা কুকিং কৰিব নাজানো তুমি যদি ইউটিউবত চাৰ্চ কৰি লোৱা তোমাক শিকাই দিয়া ন ইউটিউবত তোমাক দেখাই দিয়ে। কেনেকে কি কৰিব লাগে ত' সেইটোৰ পৰা তুমি এতিয়া গম পাই যোৱা ন। তুমি এনেকে কৰিলে তুমি এইটো বস্তু বনাব পাৰিবা। ত' সেইটোতো ইজি হৈ যায় তোমাৰ কাৰণে এতিয়া তুমি নাজানা। বস্তুটো যদি তুমি দেখি এইটোতো কৈ দিয়াও নহয় ন এতিয়া। তুমি যদি মাক কল কৰা তোমাৰ মায়ে কৈ দিব ন কৈ ত আৰু তুমি এতিয়া ইউটিউবত যদি। চাৰ্জ কৰা তোমাক ইউটিউবত ভিডিঅ' পাবা তুমি দেখি দেখি শিকাটো মানে আৰু ভাল। া হৈ প
সেইটোয়ো মানে আৰু দেখি দেখি শিকা আৰু ফ্ৰীতে শিকিব পাৰে ন। খালি নেটোৱে য আৰু নেট টোতো আজিকালিৰ ফাইভ জি আছে ত ইউটিউবতো এনেই। চলি যাব। সেইটোৱেটো আৰু বাকী তুমি কিবা ইউটিউবত শিকি আছা নেকি বৰ্তমান?
এতিয়াটো নাই শিকা বাৰু।
নাই শিকা ন এনেই তুমি শিকিব পাৰা কিবা বস্তু। শিকিব বিচাৰিলে মানে কিবা কুকিঙৰ বস্তু ন চব বস্তু মানে তাত পাই যাবা।
অ মানে মই যদি কিবা বনাও যেনেকা মই অ কালি। ম'ম' বনাইছিলো হা মানে বহুত আগতে বনাইছিলোঁ। কিন্তু মানে ভালকে বনাব নাজানো ত মই ইউটিউবত চাৰ্চ কৰিলো ইউটিউবত শিকালে তাৰ পিছত শিকি পেলাই বনালো আৰু মানে ভালে লাগিছে খাই। ঘৰতে বনাইছো এতিয়া কিনি খোৱাতকৈ যদি নিজে বনাই খোৱা আৰু।
সেইটো সেইটো ভাল হয় বাৰু আৰু জানা আমাৰ মায়েও মানে মাজে মাজে ইউটিউব চাই থাকে ন ইউটিউবতে মানে ভিডিঅ' বিলাক আহি যায় কুকিঙৰ মানে কি কি বনাব লাগে কি কি ৰেচিপি মায়ে আমাৰ মায়ে মানে ইউটিউব চাই বনাই দিয়ে জানা ইমান টেষ্টি টষ্টি ভাত বনাই আমাৰ।
উম!
সেইটোয়ে তোমাৰ চিকেন টিক্কা হওঁক নহ'লে চিকেন পনীৰ তোমাৰ পানীৰ মচালা তোমাৰ চব অ অ মোৰ মায়ে ৰাইচ ডাম্পিং বনাইছিলে ইউটিউবতে চাই বনাইছিলে জানা।
উম মানে দেখি খাওঁ খাও মন গৈছিলে আৰু।
সেইটোয়ে আমাৰ মায়েও মানে বহুত টেষ্টি বনাই দেই মানে আমাৰ মাক কুক ভাল কুক দেই।
ঘৰতে মানে শিকি শিকি মানে ভাল কুক বনিব লাগিব কিন্তু আমাৰ মা কিন্তু মাষ্টৰ চেফত যাব পাৰিব দেই যিমান খি
অ ন তই মাক ক'ব ইউটিউবত ভিডিঅ'জ বনাব কাৰণে কুকিঙৰ।
সেইটোয়ে মাক তেনেকে কৈছিলো মই মাজতে মায়ে এতিয়া কামৰ কাৰণে পোৱা তত পোৱা নাই মানে এতিয়া মানে তোমাৰ খুধি হৈছিলে ন চ' সেইকাৰণে মানে বনাব বোলে অহা সপ্তাহ বা বোলে ভিডিঅ' বনাব বোলে।
অ অ। মানে ভাল হয় ইউটিউবটোটো মানে তুমি এটা নিজৰ মতে চাব পাৰা ন এটা তুমি যদি কিবা কাম কৰি আছ তুমি মানে ভালকে ভিডিঅ' টো প'জ কৰি লব পাৰা নহলে তুমি যদি কিবা বুজি নপোৱা ভিডিঅ' টো‌ আৰু এবাৰ চাই পেলাই কৰিব পাৰা আৰু তাতো ইউটিউবতো অকল খোৱা বস্তু নাই ন চব ভিডিঅ' আছে এটা এডুকেনৰ আছে পঢ়া শুনাটো আছে বিজনেছ চ কিবা যদি বিচাৰা তেক্নলজি আৰু যদি তোমাৰ যদি হেল্থ ৰ নিজৰ হেল্থৰ বিষৰে ক স্পৰ্টছ নহয় কিবাক বেলেগ হবিজ। মে চব পাই যোৱা চ ৰোম‌ ফ্ৰ্ৰী হয় এইটো মানে ভাল আৰু।
সেইটোৱে এইটো বস্তুটো ভাল বাৰু বাৰু মইও ভাবি আছো কিবা এটা কডিং শিক শিকিবলে সেইটোয়ে মানে ইউটিউবতে চাম আৰু যাৰ বেছি ভিউজ আহে ন। ত কন্টেন্টটো ভাল‌ হয় আৰু ইন্টপাই চাৰ্চ মানে কডিংটো শিকিম আৰু অনলাইনত ন।
মোৰ মানে ভাল আৰু।
সেইটোয়ে হ'ব দিয়া তেনে মই তোমাক পিছত ইনফৰ্ম কৰি আছো ন
অ অ ঠিক আছে হ'ব দিয়া
অ হ'ব দিয়া
উম বাই বাই